হেল্ল'।
হেল্ল অ শুনিছা।
অ শুনিছো কোৱা।
কি কৰিছা?
মই ঘৰৰ কামত লাগি আছো, তুমি?
তুমি এনে আছো
খোৱা বোৱা?
ব খোৱা বোৱা মই খো আজি ৰুটি দিছিলে।
উম।
সেয়াকে খালো, তোমালোকে জানো কিবা খোৱা হল।
মই চাহ খালো। চাহ খালো।
কিহে চাহৰ চাহ কিহৰ লগত খালা?
চাহ বিস্কুট।
অ অ।
ঘৰ কেতিয়া আহিবা?
মই ঘৰ জুলাই লাষ্টলৈ যাম।
অ অ।
তুমিতো থাকিবাই ন তেতিয়া?।
জুলাইত
অ অ।
অ চুনুৱে মোক সেইদিনাখনৰ খবৰ দিছিলে।
অ।
ত্ৰিশ তাৰিখে আকৌ হ'ব বুলি দৰং কলেজত এডমিচন।
যাবানো?
তুমি থাকা যদি তোমাকো লৈ যাব পাৰিম।
অ হব যা।
উম। তেতিয়া ভাইটিয়ে তুমিয়ে এখন কলেজত থাকিবা, মই এখন কলেজত থাকিম। যদি একেদিনাখনেই দু দুইখনৰে হয়। মানে যদি সেই এডমিচ্যন টো দুইখনৰ একেদিনাখনেই হয়, তেজপুৰ কলেজৰ দৰং কলেজৰ। তুমি তোমালালোক দুটা এখনত থাকিবা।, মই এখনত থাকিম তেতিয়া মানে যোনখনতে পাওঁ সেইখনতে লৈ ল'ব পাৰিম।
তাৰমানে
অ পাৰে কিন্তু কথাখিনি ক বুজাই ক'বলৈ জানিব লাগিব আৰু। বুজাই ক'বলৈ কি আছে এইকেইটাৰ মেজৰ আছেনে বুলি সুধিব লাগিব।
অ।
পাৰ্চেণ্টেজ ইমান ইমান ক'ব লাগিব। সেইখিনটো উম কাগজ খিনি থাকিব যেতিয়া হাতত চাই ল'লেই হ'ল। আৰু হেৰি কৰিও মাতিব পাৰে মানে। তোমাৰ কি কাজ ধৰ সুধি পেলাই তেতিয়া অ' বি চি মাতিলে। এতিয়া অ' বি চিত জমা দি দিবগৈ লাগিব নিজলে
অ' সেইটো।
মানে সেই সেইদিনা সেইবাৰ মোৰ ৰিস্ক লব মন নাই আৰু, যদি দুইখনতে একেদিনাখনে হয়। তেনেকুৱাই কৰিম। আৰু নহ'লেও আমি তিনিটা যাম আৰু উম'।
ইমান পাত। এই গছজোপা কাটি পেলাব লাগিব।
অ'। তুমিটো, তুমিটো ফুল চুল বহুত ৰচন ৰোৱা ন' কি কি ঘৰ আছে তোমালোকৰ ঘৰত
আমাৰ ফুল বগেনভেলিয়া আছে। তাৰপিছত অ' কাগজ ফুল ধ ধৰক খৰিকাজাই আছে, শেৱালি ফুল আছে, নাৰ্জী ফুল ফুল আছে। তাৰাপা কিছুমান ফুলৰ মই নামে নেজানো। জানো আছে ফুল কিন্তু নাম ইমান মই নাজানো। তাৰপিছত নেৱালী আছে।
নেৱালি কোন জোপা?
এইটো হেৰিটো অ'। খৰিকাজায়টো আছিলে অ' নেৱালী, সৰস্বতী পূজাৰ সময়ত যে বগা-বগা যে
অ', -অ' সেই জোপা আছে তেওঁলোকৰ ঘৰত।
অ' আছে সৰু যেনিবা বেছি ডাঙৰ নহয়, সাৰ-চাৰ ইমান নাই কাৰণে সেইফালে।
অ' আৰু
আৰু এই নয়ন তৰা নয়ন তৰা কেঞ্চাৰৰ কাৰণে বহুত ভাল।
অ', -অ' সেইজোপা শুনি আছো।
তাৰপিছত নতুনকৈ মই লিচু পুলি এটা ৰুইছো। তাৰপিছত ৰাস্তাৰ ওচৰত জামু বুলি কৈছো বগা জামু ৰামপুলি এটাও আছে লগতে আকৌ আমাৰ তুমি আপলাছ খাই পাইছানে নাই?
পাইছো আমাৰ ঘৰত আছে নেকি, এতিয়া লাগিছে নাই জানো আগতে লাগিছিল।
আগতে আমাৰো ধেৰ আটলাচ আছিলে আগফালে আছিলে চোতালত আছিলে। তাৰপিছত সেইবিলাক কাটিলে আৰু ঘৰ বনোৱা কাৰণে এতিয়া আকৌ এজোপা হৈছে। সেইজোপা নতুনকে ফুলিছে আৰু আকৌ আটলাছ হ'ব।
অ' আৰু
আৰু ভাইটিয়ে মানে শিলিক সেইজোপা নিজে হোৱা দেই তাৰপিছত মোৰ মতে মানে অলপ শিলখা থাকিব নালাগে বুলি কাটিব বিচাৰিছিলো ভাইটি তেতিয়া নিদিলে থাকক ছাহ পৰে বুলি, এতিয়া সেইজোপা শিলি খাও এইবাৰ ফুলিছে।
নাই চোতালত আমাৰ ঘৰটো চোতালত বহুত তাৰ মানে শিলি খা
নহয় মানে মই শিলিখাটো বেয়াই নহয়। মইলৈয়ে তি হেৰিকেতো চোতালখন মানে ভৰ্তি হৈ থাকিলে গছ-চছ, ফুল-চুল ৰুব বেয়া ন, মই সেইটো ভাবি মানে কাটিব ওলাইছিলো। তাৰ পিছত সি কলে নাই নালাগে পৰি থাকে ভাল তাৰপিছত থাকক বুলি থাকিলে এইবাৰ বেছেৰি তোমাৰ গছজোপা তিনি বছৰ, দুবছৰ তিন বছৰ মান হৈছে নেকি।
কিমান ওখ?
বহুত ওখ হ'ল এতিয়া, আমাৰ ঘৰতকে ওখ।
অ', বা।
আৰু ফুলিছেও লাগিছেও এতিয়া।
অ'। মই দেখা নাই নেকি।
তুমি লক্ষ্য কৰা নাই চাগে।
অ', হ'ব পাৰে।
উম', আৰু কঠাল লাগি আছে এতিয়া।
অহ, হ'।
উম।
কি কৈছে মই সুধিলোঁ হা, মই ইনেই মানে ফটোৱা কৰি সুধিলোঁ। মোলে কি আনিবা কোৱা, সিও কি কৈছে কঠালটো লৈ যাম। এ'
এই ওচৰ হ'লে এইবিলাক বস্তু নিব পাৰি আম, চাম, কঁঠাল। কিবা কিবি কিন্তু ইমান দূৰ কঢ়িয়াবও বেয়া, উম', খোৱা বস্তু তোৰ হলে লৈ যাব পৰি।
অ', তাৰপিছত মই তাক এনে লগাই আছো আৰু।
উম।
কিয় নানিলে মোলে?
উম',
বেলেগ হোৱাহেঁতেন কিবা লৈ আহিলে হেঁতেন। তাৰপিছত সি মোক কৈছে, মইতো কৈছিলোৱে কঠাল আনিম বুলি।
তইহে নহলি নালাগে বুলি কৈছিলি।
উম',
তাৰপিছত হেৰি অ', কথা এটা সুধিব আছিলে?
কোৱাচোন।
তোমালোকৰ ওচৰত মানে এ, তুমি আজিকালি ছোৱালী মানুহবিলাকে পিকনিক কৰা দেখিছা নহয়?
অ', অ'।
এ, সৰু সুৰা যে, বস্তু বনাই লৈ যায় যে তেনেকুৱা। সেই তেনেকুৱা পিকনিক কৰিব পৰা জেগা আছে নেকি?
অ', আছে।
তোমালোকৰ সেইফালে আছে ন?
অ'। এইফালে ৰাণীফালে আছে নহয় তাত তাত বহুত ধুনীয়া হেৰি এটা আছে। এই ৱাটাৰফল এটা। অ', অ', দিম।
মানে মোৰ লগৰ জনীয়ে কৈ আছিলে, গ'লে আমি এনেকে পিকনিক মানে টাইমতেও মানে তাই এইবিলাক এ'হোটেল চোটেলত যাবৰ মন নাই মানে।
অ'
তাই মানে মন্দিৰলে যাব মন। তাৰপিছত কামাখ্যা মন্দিৰলৈ। তাৰপিছত অকমান তাত বজাৰ চজাৰত যাব মন আছে। আৰু পিকনিক যাব মনছে এনেকে মানে, সেই ৰেষ্টুৰেণ্টত গৈ ফটো উঠা কিবা সেইবিলাক মন নাই মানে। তাৰ পিছত মই বোলো ৰ মই কোনোবা যদি মোৰ অ', মোৰতো তাত আছে সিহঁতক সুধি চাম।
অ', অ'।
এ মালিগাঁও পৰা তোমালে
মালিগাঁও মানে আধা ঘন্টামান লাগে সেইটো আধা ঘণ্টাতকে অকমান বেছি আৰু।
অ' অ'। মোক জেগাটো দেখুৱাবাচোন তুমি।
হা।
মোক জেগাটো দেখুৱাবাচোন তুমি?
অ', দেখাব লা
উহ।
বাকী জেনেকে ক'। তাৰ মানে এনেকোৱা কি-কি-কি জেগা যাব মান আছে?
মানে, আমাৰ কেনেকুৱা মন আছে তোমাৰ এই সেদিনাখন চমুদজলৰ দেখিছিলো মই।
অ
পাহাৰ এটালৈ গৈছিলে।
তাপা তোমাৰ বা তোমালোকৰ বাও গৈছিলে হ'বলা সেইদিনা। নৰ্থ মানে নৰ্থ গুৱাহাটী আৰু চাউথ গুৱাহাটী দেখি ।
অঁ।
একে দলং এখন আছে দলংখনে যে দুইটা জেগাকে, লগ লগাই।
উম, তাক সুধিবাচোন কি জেগা?
অ' মই সুধিম ৰ ওপৰৰ ফালে পাহাৰ এটা আছে তাত মন্দিৰ আছে। তাৰ জন্মদিনৰ দিনাখন সি তালৈ গৈছিলে মানে। তাৰপিছত সেইকন জেগা যাব মন আছে সেইখন প বৰ ধুনীয়া লাগে মানে দুইফালে দেখি থাকি গুৱাহাটী আৰু।
উম, অ', সুধিবাচোন।
অ', মই সুধি চাম কোন জেগা হয় সেইখন। বেছি দূৰ নহয় বুলি কৈছে তাৰপা।
উম।
তাৰপিছত কামাখ্যা মন্দিৰ যাব মন আছে। তাৰপিছত তাৰপিচত গুৱাহাটীত যে নতুনকে পাৰ্ক দুখন আছে।
অঁ অঁ।
অ', এখন তো এই অলপ দিনৰ আগতে খুলিছে আৰু এখন বেলেগ হ'ব।
উম।
সেইখনৰ সেই দুখনলৈ যাব মন আছে। উম।
চাইন্স চিটি আছে।
উম।
নতুনকে খুলিছে।
অ'।
এই তাতে যাব পাৰিবা, তাত এ, সোমায় তেওঁলোক চাইন্স যাব পাৰিবা।
অ, আম জুবিন ক্ষেত্ৰলৈ যোৱাতটো হ'বনে? যাবতো বহুত মন আছে। কিন্তু আমি যোৱাাতো ট্ৰেইনত যাম যে। গ'লে সেইটো কাৰণে। তাৰপিছত সেইয়া। জুবিন ক্ষেত্ৰলৈ যোৱাটো কথা ভাবিম। যাব মন আছে।
উম।
বেলেগলৈ নহলেও। অ, হ'ব। উম।